হেল্ল, নমস্কাৰ। হয়।
ভাল আপোনাৰ। মই এই মানে খাব ওলাইছো আৰু এতিয়া। সেই মানে ভাতটো খাবলৈ ওলাইছো আৰু এতিয়া।
হয়, হয় ঠিকে আছে ইমান সোনকালে খাবই নেকি?
খোৱা নাই বাৰু খাম আৰু লাহে লাহে।
খাই কি শুয়ে যাব নেকি?
নাই এতিয়াই নুশুও আৰু দেৰি হয় খাওঁতে বহুত। এই শুওতে মানে বহুতেই দেৰি হৈ যায়।
হয়।
হোৱাতো বাৰু এতিয়াও হোৱাই নাই সোনকালে বুলিও কব নোৱাৰি।
হয়। নাই বাৰু আজিকালি দিনত আৰু এইবোৰে সামান্য কথা।
হয়-হয় আজিকালি আৰু মানে সলনি হৈ গৈছে দিন আৰু ৰাতি।
হয়-হয় একদম ক'বই নালাগে আৰু।
হয় দিনৰ মানে ওলোটা হৈ গৈছে।
হয়।
দিনত মানুহে মানে প্ৰায় এনে থকাৰ নিচিনাই হয় শুই থাকে।
হয়।
আৰু ৰাতিয়ে অকমান দেৰিয়ে কৰে আৰু সেইটোৱে। কিন্তু সেইটোও কথা নহয় আচলতে। নহয় জানো? আমি দেৰি লৈ থাকো মানে আমাৰ খৰচ গোটেই বস্তুৰে মানে ক্ষতি হয় শৰীৰৰো হয় নহয় নে?
হয়-হয়-হয় কি বুলি কয় আপুনি এনে বাতৰি কাকত পঢ়ে নে নপঢ়ে ন'?
আজিকালি বাতৰি কাকততো পঢ়া নহয়েই দিয়ক ক'লেনো কি হ'ব আৰু।
কিয়?
মানে অকমান মোবাইলে চোৱা যায়তো।
হয়।
পেপাৰ সময়খিনিত আৰু সেই মোবাইলটোতে চোৱা যায় আৰু পেপাৰ খিনি পেপাৰৰ মানে বস্তু খিনি। সেইটো আৰু আগতে আছিলে মোবাইল নহওঁতে। এতিয়া মোবাইল আহি গ'ল মোবাইলৰ লগে- লগে এ মানে মানে বস্তু যুগৰ লগে -লগে পৰিৱৰ্তন হয় যে ঠিক তেনেকুৱা আৰু। আজিকালি মানে যুগৰ লগত মোবাইল আহিল মোবাইলৰ লগত মানে আগৰ বচ সেইবিলাক নোহোৱা হৈ গ'ল আৰু। পেপাৰ নোহোৱা হ'ল তাৰ উপৰিও মানে দূৰদৰ্শনটোও আজি আজিকালি মানুহে সেনেকে নাচায়ে
সেইটোতো হয়ে আৰু।
হয় আজিকালি আকৌ লগ বন্ধুও মানে অকমান কমিয়ে গৈছে মানুহ বিলাকৰ আজিকালি।
লগ - বন্ধু নায়েই বুলি কব পাৰি আজিকালি আপোনাৰ মোৰটো নায়ে।
তোয়ে মানে লগ আৰু মানুহৰ বন্ধু।
হয়-হয়-হয়।
মোবাইলটোৰ বাহিৰে আৰু মানে আৰু বেছি ভাল বন্ধু নাই বুলিয়ে মানুহে ভাবে যেন পাম দেখোন মই। আপুনি বা কি ভাবে।
সেইটোতো অ, হয়ে আৰু আপুনি কি ক'ব এতিয়া?
হয়। মোবাইলটো বাৰু ভাল কামত ইউজ কৰিলে বা ব্যৱহাৰ কৰিলে ভালেই। কিন্তু আজিকালি চামে আকৌ বহুত বেয়া কামতো ইউজ কৰে নহয় জানো?
হয়-হয় আপোনাৰ এইবোৰ কিমান ফ্ৰড হৈ থাকে আজিকালিৰ দিনত।
হয়।
এবোৰে চাই লওক এতিয়া কিমান মই এটা আপোনাৰ নিউজ চাইছিলোঁ যে কি বুলি কয় আপোনাৰ যোৱা বছৰ আপোনাৰ দুই হাজাৰ মানে দুই হাজাৰ চৌবিশ, পঁচিশ বৰ্ষত আৰু।
হয়।
আপোনাৰ ছয় হাজাৰ কোটি টকাৰ আপোনাৰ হেৰি হৈছে। কি বুলি কয় এইটো আপোনাৰ এইয়া। ফ্ৰড হৈছে আৰু অনলাইন ফ্ৰড দেই মোবাইলৰ জৰিয়তে।
হয়-হয়-হয়।
ভাবক ভাবকচোন আপুনি যাব।
হয়।
সেই হিচাপত ভাবি চাওকচোন কিমান লোকচান ছয় হাজাৰ কোটি টকা।
হয় সেয়াই আৰু এতিয়া আজিকালি। মানে ল'ৰা-ছোৱালীয়ে গেম পালে আকৌ বেলেগ একো নালাগে। তেনেকুৱা আৰু গেম খেলে। মোবাইলটোত আনকি মানে ভাত, পানীৰো কথাৰো আহি নপৰে। হোৱা গমেই নাপায় তেওঁলোকে মানে। আকৌ যদি সৰু ল'ৰা-ছোৱালী বিলাকক মানে খাব দিয়া যায় মোবাইল লাগে দেখাব একদম সৰুতে লাগে নহয় জানো।
হয়।
এইেটো আমাক যুগে আনি দিছে নহয় নে সেইটো।
সেইটোতো আৰু ক'বই নালাগে।
সেইটোৱে আৰু এতিয়া। মানে আকৌ যদি আমি ভাল কামত ইউজ কৰো বা ব্যৱহাৰ কৰো তেতিয়াতো বহুতেই ভাল। আজিকালি প্ৰজন্মৰ আৰু ক'ত আৰু অকল এটাই নাচায় নহয় সিহঁতে। তাৰ মাজত একদম লেখত লব লগীয়া কেইজনমান আছে বাৰু। ভাল কামতে তাক ব্যৱহাৰ কৰে। এতিয়া আজিকালি পঢ়া-শুনালৈ যদি আমি। মানুহো নাথাকে কোনো শিকোৱা তথাপিতো আমি নিজে। মানে মোবাইলত চাই মানে পঢ়া-শুনাৰ কাম শেষ কৰিব পাৰো নহয় জানো।
হয়, হয় এতিয়া আপোনাৰ আজিকালি। দিনত আৰু আপুনি হেৰি দৰকাৰ নাই আৰু পঢ়িবলৈ যে এজন নিৰ্দিষ্ট। অ' শিক্ষক লাগিব আপুনি মোবাইলটোক। খোলক মোবাইলটো খুলিলেই আপুনি সকলোবোৰ বস্তু তাতে পায়।
তাকে তেনেকোৱা কামত ইউজ কৰিলে বহুত ভালেই কথা নহয় জানো।
হয়, হয় কৰে বহুতে কৰে বহুতে নকৰে। কৰে এইটো এতিয়া তেওঁলোকৰ নিজৰ ওপৰত কথা আৰু
হয়, হয় সেইটো আৰু কৰিব পাৰিলে বা কৰিলে ভাল। আমি কৰাটোৱে বিচাৰো ল'ৰা-ছোৱালী বিলাকে সেইটো নহয় জানো।
হয়।
সেইটো মানে মোবাইলটোও কিনিলো। লৰা-ছোৱালীক মানে ভাল হ'ব বুলিয়ে খৰচ কৰিয়ে কিনি দিয়া যায় তাৰ পিছত যদি। ভাল কামত ব্যৱহাৰ নকৰি বেয়া কামত ব্যৱহাৰ কৰে দুই ফালৰ পৰা দুটা আমাৰ মানে কি। কি হয় আৰু লোকচান হয় নহয় জানো।
হয়, হয় সেইটোকো আৰু আপুনি।
প্ৰথম কথা প্ৰথম কথা আমি খৰচো কৰিলো নহয় নে?
হয়, পইচাটোও খৰচ হৈ গ'ল ইফালে আপোনাৰ লোকচানো হ'ল লাইফত।
নহ'ল মানে লাইফ। টো বা ল'ৰা-ছোৱালীটো মানে হেৰি হৈ যায় সেইটো মানে বহুত মানে চিন্তিত আৰু আজিকালি মানে সমাজত মানুহবোৰৰ কাৰণে মানে বিশেষ। সিহঁতৰ অভিভাৱকবোৰৰ বাবে নহয় জানো আৰু। আজিকালি ল'ৰা-ছোৱালীক মানে মোবাইলটো নিদিলেও নহয়। দিব লগা বাধ্যয় হৈ যাব লগা হয় সিহঁতৰ মানে আপত্তিত। এনেকুৱা আৰু দুই এজনে ল'লে মানে বাকী বিলাককো লগা হৈ যায়। লাগিলেতো দিবই লাগিব। নহ'লে আকৌ বহুত উৎপাতো কৰে বহুত আছে।
লাগিলেতো সৰু বস্তু কৰি দিব লাগিব এতিয়া নহ'লে উৎপাত। কৰি থাকিব নোৱাৰা কৰি দিয়ে।
হয়, হয় সেইটো আৰু বাৰু। কথা নাই দিয়াতো কথা নাই যদি তাৰ পৰা উপকাৰ হয়। হয়। মানে নিয়মতে চাই নিয়মতে লাৰে মোবাইলটো। বা তাৰ পৰা মানে শিকে বহুত কথা ভাল কামত ব্যৱহাৰ কৰে। তেতিয়া আকৌ ভালে লাগিব। মানে আমি মোবাইলটো দি মানে সাফল্য হোৱা বুলিয়ে ভাবিব লাগিব। নহয় জানো কিন্তু যদি ভাল কামত ব্যৱহাৰ নকৰে আকৌ কেতিয়াবা। বেলেগ কমপ্লেইনহে বা মানে। বেলেগৰ পৰা মানে বেলেগ শুনিব লগা হ'লে সেইটো আকৌ বহুত বেয়া লগা হৈ যাব। তেনেকুৱা আৰু আপোনাৰ ভাবেৰে কেনেকুৱা এনে।
কিনো কি বস্তু?
এই মানে কি আৰু মোবাইলটো মানে আমি দিব লাগে নে নালাগে ল'ৰা-ছোৱালী বিলাকক।
দিব লাগে কিন্তু আপুনি মানে দি উঠি আপুনি সম্পূৰ্ণ পূৰ্ণৰূপে নজৰ ৰাখিব লাগিব আৰু কি কৰিছে কি কৰা নাই।
হয়, হয় আপুনি ঠিকেই কৈছে সেইটো কথা বাৰু
তেতিয়াহে আৰু আপোনাৰ মানে হেৰিটো হ'ব আৰু আপুনি। শাসন কৰিব লাগিব আৰু দিলেই নহয়।
অ' সেইটো আকৌ কথা মানে আজিকালি ল'ৰা-ছোৱালীয়ে শাসন কৰিলেও বেয়া পায় নহয় জানো।
হয়-হয়।
সেইটোও এটা কথা। আকৌ নকৰিলেও নহয়। আকৌ শাসন কৰিলে অকমান মানে খেলি- মেলি হৈ যায়। কেতিয়াবা মানে সেইকাৰণে মনে মনে থাকিব লগা হৈ যায় আৰু। পিতৃৰ, মাতৃ বিলাকৰ সেইটো আৰু
হয়-হয়।
এনে আপোনালোকৰ ফালে আজি বতৰ কেনেকুৱা?
আছে ইফালে ঠিকে আছে আৰু আপোনাৰ গৰমো নহয় ঠিক ঠাণ্ডাও নহয়।
বৰষুণ দিছিল বাৰু অলপ।
হয়, এতিয়া মানে খেতিৰ খেতি অকণমান দিছিলে এদিনত বাৰু এতিয়া মানে অলপ অলপ দিলেতো। ভালেই আৰু আমাৰ কৃষকসকলৰ বাবে নহয় জানো?
হয়-হয়।
খেতি পথাৰত অকণমান পানীৰো প্ৰয়োজন হৈছে।
হয়, সেইটোতো হয় আৰু আপুনি কি ক'ব আৰু
মানে দুটা কণ মানে দুইফালে দুটা মানে অসুবিধা। দিলে অসুবিধা মানে যিবিলাক মানে নগৰ - চহৰ অঞ্চলৰ মানে মানুহবিলাক তাৰ কাৰণে আজিকালি মানে এইটো বা কৃত্ৰিম বান পানীৰ যিটো সমস্যা সেইটোৰ বাবে আকৌ গাঁৱৰ খেতিয়কসকলৰ বাবে নিদিলে সমস্যা আহি যে পৰে। নহয় জানো?
হয় হয়।
সেইটোৱে আৰু মানে ক'ব গ'লে সকলোবোৰ বস্তুয়ে ভাল বেয়া দুটা দিশ থাকে আৰু নহয় জানো?
হয় হয় সেইটোতো থাকিবৈ আৰু সকলো বস বস্তুৰে এটা নহয়, ভাল বেয়াটো থাকে।
থাকিবৈয়ে তাৰ মাজেৰে চলি যাব আৰু কিবা কিবিকে। আকৌ মানে খে খেতি পথাৰত খেতিখিনি নহ'লেও টো নহয়। নহয় জানো?
হয় হয়।
বছৰটোৰ কাৰণে খেতিয়কসকলে খেতি কৰিলেহে আমি খাব পাম।
কি ক'লে?
খেতিয়ক সকলে খেতি কৰিলেহে আমাৰো সুবিধা হ'ব। নহয় জানো?
হয় হয়।
সেইটো আৰু সকলোকে দিয়ে আৰু। আকৌ বেছি বৰষুণ দিলে খেতিয়ক সকলৰো আকৌ বানপানী আহি গ'লে মানে অসুবিধা হৈ যায়। সেয়াই আৰু গোটেই মানে বস্তুবিলাক ক'ব গ'লে এতিয়া ভাৰসাম্য অৱস্থাত থাকিব লগা হৈ যায় আৰু।
হয় হয় হয়।
অ মানে যিবোৰ আকৌ অতিমাত্ৰা বৰষুণ দিলে বানপানীৰ সমস্যাটো আহি যায়। তেতিয়াও খেতিয়কসকলৰ মানে অকমান অসুবিধা এটা পৰি যায় আৰু খেতিয়কসকলে।
হয়।
অকল খেতিয়কসকল বুলিয়ে নহয়। গোটেই আৰু গোটেই জীৱ বিলাকৰে হয়। প্ৰাণী বিলাকৰে হয়, নহয় জানো?
হয়।
গৰু, ছাগলীকে আদি কৰি গোটেই বিলাকৰে অসুবিধা আৰু। মানে বানপানী আহিলে। তাৰ উপৰি আকৌ খেতি পথাৰবোৰ খেতি কৰি উঠাৰ পিছত নষ্ট কৰিলে আমাৰ সাধাৰণ বজাৰ বিলাকৰো অসুবিধা হৈ যায় সকলোৰে, বস্তুৰ দাম বাঢ়ি যায়। দাম বাঢ়ি যায়।
হয় হয়, আপুনি কিন পিছে আজি মোৰ বহুত টোপনি ধৰিছে, মই এৰিছো দিয়ক, নে কি কয়?
হয় হয় ঠিক আছে বাৰু।
হয় হয়।
ধন্যবাদ।